হেল্লৌ
হেল্লো
অ শুনিছানে
অ শুনি আছো শুনি আছো
ভাত খালা নাই
ভাত খালো এতিয়া খাই মেলি উঠিছো তুমি খালা
উম খালো অহ খাই পেলাই এহ চোতাললৈ ওলাই আহিছো বতাহ মাৰি আছে ধুনীয়াকে
অ বতাহ মাৰি আছে কিন্তু বহুত মহো ওলাইছে
উম মহ ধেই বহিব নোৱাৰি
তাকে বহুত মহ
ভিতৰতো মানে বাহিৰত অ নেটৱৰ্কো নাপায় মোৰ কহেৰ মানে এই বাহিৰত ইমান বতাহ মাৰি আছে ভিতৰত বহুত গৰম
অ অ তাকেই
শুৱা আগতে অকমান বোলো ৰখি লওঁ তাৰপিছত শুমগে আৰু
অ অ তাকে অ এতিয়া অ অ
ভাত কিহে খালা
ভাত হেৰি কিবা দিছিলে মাংস আছিলে
অ অ আমাৰ মাছ আছিলে
অ অ কি ঘৰৰ মাছ নেকি
অ ঘৰৰে
অ অ অ অ তাকেহে এই ব'ব হত শুলে নি বমাহত
নাই নাই এই ভাত খাই উঠিছে আৰু মই ফোনটো লৈ পেলাই ওলাই আহিছো তা লত
অ অ
অকণমান বহিব লাগিব তাহাতে অকণমান বহি পেলাই শুমগে আউ কাৰেণ্টটোও নাছিলে মানে আমাৰ ইয়াত এতিয়া আহিছেহে
আমাৰো আহি এই নটা বজাত আহিছে
অঁ কাৰেণ্টটো সেই বতৰটো অকণমান বট বতাহ মাৰিলতে কাইণ্ট কাটিলে আৰু গ'ল মই বোলো কইণ্ট নাহিব আউ
গাজনিও মাৰি আছিলে যে অকমান অকমান
অ অ
সেইটো কাৰণে চাগে
উম উম বতৰটো বেয়া হ'লে আৰু কাৰেণ্টটো কাটেই নহয় এয়া আছে এনে উম হ'ব দিয়া তেতিয়া
অ অ হ'ব
কাইলে কৰিম দিয়া
অ ঠিক আছে হ'ব
উম উম